কি কৰিছা?
অঁ এনেই আছিলো মই।
অ', অ', এনে বোলো। ফোন্ত‍‌‌া কৰোঁ।
অ' ঠিকেই ঠিকে।
পিছে কেনেকুৱা বতৰ কেনেকুৱা কৰিছে?
বতৰ আমাৰ এফালে দিনটো বাৰু ৰ'দেই আছিলে।
উম আমাৰো এয়া বিজুলী মাৰি আছে। আমাৰো বিজুলী মাৰি আছে গতিকে বৰষুণ দিও দিও অৱছতা।
হয় নেকি? এতিয়া গাঁৱত আছা নে নে চহৰতে আছা?
গাঁৱতে গাঁৱতে।
গাঁৱতে আছা?
উ, তুমি?
মই ঘৰৰপা আহিলো বাৰু, চহৰতে আছো এতিয়া।
অ', চহৰতে আছা? ভাত পানী খালা নাই?
ভাত-পানী খালো খালো।
অ', তোমালোক সোনকালেই দিয়ে ন? পিছে এ, খালো খালো। বিহুতোও গ'লগৈ আমনি লাগিছে।
হয় হয় বাৰু।
সেইটোয়ে, তোমালোক কেনেকুৱা হ'ল বিহু?
বিহু মোৰ আৰু কি ধুম ধামেৰে। মানে বহুতে ভাল গ'ল। ঘৰৰ সকলো একেলগে হৈছিলো। আত্মীয় স্বজনো আছিলে। গাঁওখনে যথেষ্ট পজিভ হৈ উঠিছ আ ছিল বাৰু
অ অ ঠিকেই গ'ল বিহু চো তোমাৰ, পিঠা চিঠা বনালে, মাহতে একেলগে মানে, ধৰা গোটেই পৰিয়ালটো মিলি খানা এটা খালো ভালদৰে।
হয় হয়
ওচৰৰ লগৰ চগৰ বোৰ ভন্টি ভাইটি এনেকে মিলি কিনে বিহু ঘৰতেও সাজিলো
বিশষ ৰঙালী বিহুৰ সময়ত গাঁৱৰ প পৰিৱেশটো বেছি ভাল লাগে আৰু ঢোল পে পা গগনা সকলো মিলিয়ে অন্য অনুভূতি দিয়ে আৰু
অ অ এই এইটো বিহুতৰো পালেই গ'ল বাৰু দেই, এইটো বিহুত মানে আমাৰ বিহু দলদটা বনালো দলটা বনাই খিনি এনেকে বিহু মাৰিলো বুজিছা মই বৰতালযোৰ বজাইছিলো এনেকে আমাকাক তিচিৰাই বিহু মানে ধৰা বজাবলৈ
বঢ়িয়া, বঢ়িয়া, বাৰু মই এক কি ক আৰু ইমান গাঁৱতো আছে চুলন পাছত চহৰে থকা হ'লো তো ইমানকে নাপাওঁ বিহুৰ সময়ত যাওঁ খালী গৱত
বাকী বিহু ভাল লাগে নাই
বিহু দবাৰ ভাল লাগেই মোৰ প্ৰথমে মত পৰে বিহু নাচ আৰু বিহুগীত
উ
সৰুতে গাঁৱৰ নামঘৰ সন্মুখত অনুষ্ঠিত হোৱা বিহু অনুষ্ঠিত থান চাবলৈ বহুত আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ যে এতিয়াও মন যায় চাবলৈ সেইটো কাৰণে
উ উম মোৰ মইতো বিহু চ চাওঁ মোৰ বিহু ভাল লাগে বহুত দেই বিহুতটো একদম মোৰ ফেভৰেট ক'ব গ'লে তাতে মই ধৰা একদম সৰুৰ পৰাই মই হুঁচৰি গাইছিলো এতিয়া একদম মানে এ তোমাৰ ক্লাছ ফ'ৰ ফাইভ মানৰ পৰা চাগে মই হুঁচৰি গাইছোঁ তাৰছ তাতে মই বজাব একো নাজানো ম টকা বজাইছিলো।
হয় নেকি মই বেছি নাজানো বাৰু কিন্তু ঢোলৰ তালে তালে অলপ
অহ তুমি নাচিব জানা? অ মই নাচিব নাজানো মই নোচোৱা হে মই নাচনিবোৰ নচাইছো অ এতিয়া বৰ্তমান বটাল বটাল যাওঁ বাৰু।
উম
উম মোৰ লগৰবোৰে ঢোল চোল বজায় কেনেকুৱা হালকা হালকা ঢোলটোও শিকিছো অলপ লাহে লাহেকে।
বাৰু বাৰু তোমাৰ এনে কোনটো বিহু বেছি ভাল লাগে তোমাৰ?
মোৰ ৰঙালী বিহু ভাল লাগে।
ৰঙালী বিহু? মোৰো একেই বাৰু। মোৰ একেই। মানে মানে মোৰ ৰঙালী লী বিহু বেছি ভাল লাগে কাৰণ সেই সময়ত প্ৰকৃতি নতুন ৰূপত ভজি পৰি উঠে ন। আৰু ধৰি লোৱা তোমাৰ গছ গছনি নতুন প তলাই ফুল ফুলি উঠে চাৰিফালে উৎসৱৰ পৰিৱেশ থাকে আৰু।
এইটো হয় বাৰু মোৰ কিন্তু এইটোও ভাল লাগে দ তোমাৰ এ কি কয় মাঘৰ বিহুতটো ভাল াল লাগ মাঘৰ বিহুত মানে তোমাৰ গোটেই গোটেই মানুহখিনি এক লগগ হৈ নাই এককলগ হৈ কিনে ধৰা বিহু ঘৰ চৰ বনাই সেইটোও ভাল লাগে, অ কৰা
উম।
ভাল লাগে ত অলপমান মানে ঠাণ্ডাও থাকে ন সেই ঠাণ্ডাত জুই খুৱাবলৈ গোটেই খিনি ভাল লাগে বুজিছা। তোমাল কেনেকা জুইছো পোৱা নাই? অতি
পোৱা- কোৱাই বাফালে আছে বাৰু এনেকৈ
অ তুমিতো এতিয়া এইবোৰ নোপোৱাই হলা চাগে।
আজিকালি আৰু কি কম মন যায় বাৰু আকৌ যাবলৈ
উম আজিকালি মানুহবোৰ মানে নোলোৱাইছে আগত এতিয়া চোৱা সৰুতে মানে ঢেৰ মানুহে মিলি কিনে পথাৰতে বহুত ডাঙৰকে ঘৰ বনায়। গোটেই ৰাইজৰ মান মিলি কিনে এতিয়া এইবোৰ নকৰাই হ'ল আগৰ নি নেদেখাই হ'লো।
এতিয়াৰ লোকসকল নিজৰ নিজৰ জীৱনত আৰু ব্যৱ ব্যস্ত হৈ আছে।
সেইটোৱে বিজি মানুহ ব্যস্ত মানুহ। এতিয়া আমাৰ আমাৰ সমান বিলাকে কৰে আৰু এতিয়া যেনে আমি কৰিছো তেনেকে বেলেগত বেলেগ বোৰে কৰে সৰু সৰু পোৱালিখিনিয়ে ডাঙৰ ডাঙৰ মানুহ ওলাই নাহাই হ'ল।
উম মেজী জ্বলোৱাৰ মেজী জ্বলোৱাৰ পিছতো খুব মনোমোহা দেই কিন্তু।
হা হা।
মেজি জলোৱা বোলো।
অ মেজি জ্বলোৱা আহ সেই দৃশ্যয়টোও ভাল লাগে।
তাতে মেজি জ্বলাই প্ৰণাম কৰা হয়।
অ মই একদম ৰাতিপুৱা ৰাতিপুৱা আমি মেজি জ্বলাও। জ্বলাই কিনে তাতে পিঠা পনা দিব লাগে। তামোল চামোল চাকি তাকি দিব লাগে।
অহ আজিকালি বাৰু চহৰত থাকিলেও মানুহে বিহু উদযাপন কৰিবলৈ চেষ্টা কৰে বাৰু অকমান হলেও।
এ কৰে বাৰু ৰেষ্টুৰেণ্টৰ মুখে মুখে সৰু মেজি ঘৰ বনাই মেজি ঘৰ বনাই কিনে ৰাখী ৰাখী থৈ দিয়ে এই বিহু বুলি চবেই এইটোৱে কৰে আৰুৰে। বাহিৰলৈ ওলাই যাবা অ ৰেষ্টুৰেণ্টৰ মুখে মুখে দেখিবা সৰু সৰু মেজিৰ ঘৰ দেখিবা। উম। আৰু ধৰা এই গাঁৱৰ ভিতৰে ভিতৰে গলে সৰু সৰুকে বনাই আৰু মানে জানাই সৰু বিলাকে ইমান বাপেকক কৈ থাকে মেজিঘৰ সাজিম মেজিঘৰ সাজিম এই সৰু পল অ এই সৰু সৰু পুলিবিলাকৰ আশা থাকে না এই সৰু সৰু পোৱালিবিলকক মানে বনাই দিয়ে আৰু। উছা।
ওহ
আমাৰ ইয়াত বেয়া ধেৰেকণি দি আছে বে, অ বেয়া বিজুলী মাৰি আছে।
বাৰু যোৱা বিহুত পিঠা কি কি বনালে ঘৰত?
পিঠা চবে বনাইছে খোলা পিঠা, তেল পিঠা চবে বনাইছে ক'ব গলে।
তুমি কি ভাল পোৱা আকৌ এ খাও খাও চুঙা পিঠা।
হয় কোৱা। চুঙা পিঠা লগত দৈ গুৰ এইবোৰ দি কিনে একদম উম কি বঢ়িয়া লাগে। একদম খোৱাদ লাগি যায় মুখত।
তুমি কি ভাল পোৱা এনে পিঠা।
মোৰ পিঠা কব গ'লে মোৰ তিলৰ লাৰো ভাল লাগে। চবতছে উম', তিলৰ-লাৰু, ঘিলা- পিঠা। নাৰিকল -লাৰু মই, ইমান নাখাওঁ। মই মানে ধৰা নাৰিকল-লাৰু মোৰ বেছি মিঠা লাগে। অহ ', মই বেছি মিঠা খাব নোৱাৰো। উমহু, ' মি, বেছি মিঠা নাখাওঁ। এইটোৱে। তোমাৰ?
মোৰ', -মোৰ সেয়াই তিল- পিঠা, নাৰিকলৰ লাৰু আৰু তেল -পিঠাও দেই, ঘিলা-পিঠা কও', আমি বাৰু,
অহ', এইবাৰ যাম ৰ'বা, তোমালোকৰ তাত বিহুত।
এ', আহি ', -আহিবা-আহিবা।
কি কি খোৱাাবা? সেনেকে ঘৰৰ মানুহখিনিও চাই, চিনাকি কৰি দিবা।
উম',
ঘৰো দূৰ আছে। এনেও বহুত যাওঁতে বৰ টাইম লাগিব।
এই, আগ্ৰহ থাকিলে চব পাৰি।
পাৰি',
চেষ্টা কৰিব লাগে খালি আহি গলেও। উম', হ, ভেলাঘৰ, যোৱাবাৰ সজা নহ'ল মানে, আমাৰ ইয়াত, গাঁৱত আইতাৰ ওচৰত গ'লো। তাতে আৰু গোটেইবাই মিলি,
আজিলৈকে খাজা নাই, তোমালোকে?
নাই- নাই আমাৰ ঘৰতো বাৰু এইটো নহয় বাৰু।
অহ ', তোমালোকৰ ঘৰত নহয়।
হয়। আমাৰ আইতাৰ ঘৰ যাবলগীয়া হয়। মানে একে আগৰ
অ', - অ', মোৰ ভন, ন্তি আছে ভাইটি আছে আকৌ দাদা আছে ফ্ৰেণ্ডচ আছে এনেকে মিলি কিনে বাহহ চাহ কাটি কিনে পুৰা বি ঘৰত
অ অ অ হয় আমাৰ এনেকে হয় গোটেই পৰিয়াল লগ কৰি ল।
অ ', আমাক কবলে আছে, চাংঘৰ বনাইছিলো ওপৰতো থাকিব পাৰি তলতো থাকিব পাৰি।
অহ', - অহ', - আচ্ছা', - আচ্ছা ',
ৰাতি একদম পুৰা গান-চান বজাই এনজয় কৰিলো। ফূৰ্তি কৰিলো চবে মিলিকেনে ভোজ খালো।
এ সেইটোৱে ভাল লাগে বহুত দিনৰ মোৰত যে লগ যে কৰে। গোটেই পৰিয়ালটোৱে।
অ শুনা না তোমালোকৰ যে ৰঙালী বিহু যে তাতে ৰঙালী বিহুত খেল হয়নে?
এ অ হয়-হয় ৰং ধেমালি চব। হয় আমাৰ এইফালে। মই যেনিবা সৰুতে যি খেলা।
সৰুতে সোব খেললোৰে। একদম কলগছত উথিব লাগে, তেল লগাই দিয়ে কলগছ লত খালিকা হৈ কিনে উঠিবলৈাগ
তাতে আৰু কিবা আছিলে, এই চকুত কাপ। কাপোৰ বান্ধি পেলাই মাৰিব- অ সেইটোৱে আৰু দৌৰ চৰ-দৌৰ চৰ কৰিব বেয়া সেইবোৰৰ
কলত বগুৱাটো জমনি লাগে চাইডে চাইডে গোটেই মানুহে চাই দেই কি লাজ। লে তুমি অ সেইটোৱে। আগমুহূৰ্তত গোটেই আমি চাইডত ৰখি কিনে কেইটা ষ্টেপ যাব লাগে আমি জুকি থাকো।
অ সেইটো অ সেইটোয়ে।
তিনি জুখি-জুখি-জুখি কাউণ্ট কৰিব তাৰ পাছত পাইজল অলৰ এ হৈ যায় তাৰ পাছত চকুটো বান্ধি দিয়া তেহা বেঁকা গৈ গৈ যত উম
বাৰু তুমি উম উঠাব আছিল অ মনত পৰিলে মনত পৰে। বাৰু বোলো তুমি, পেপাৰ শব্দতো ভাল পোৱা নে নোপোৱা আকৌ, সেনে হয় নেকি?
অ পেঁপা শিকিছিলো বাঁহী। কিছু লোকে এটাও নহয় এটাও নহলে।
টো মানে বহুত ভাল পাওঁ মই। তাৰপৰা কি কৰ আৰু সুৰ শুনি মানে বিহুৰ কথা মনত পৰে আৰু।
বহুত আশা আছিলে বুজিছা, মোৰ এই দুটা মুখৰ পেকা পেঁপা টো দেখিছা নে দুটা শিঙৰ মই সেইটো শিক মন আছিলে কিন্তু মানে পেপ তাতো বছাব বহুত ওখ ভাল লাগে পাহিত উখাহ লাগে বাঁহীতকৈ উখাহ লাগে বহুত মানে এচিব লাগে বহুত ফ্ল' কৰিব লাগে তেতিয়াহে হয়গে ইমান সহজ নহয় আৰু বাঁহীটো মই বজাব চেষ্টা কৰিছিলো বাহিৰৰ যোনটো যোনটো আহ সেই ফ্লোটো মানে মই মিলাব নোৱাৰো।
মই আকৌ কি মেলাত কিনা সেইকেইটাই দি বজাই পাইছো মই। চাগে সেইকেইটাই অ', ন-নৰ্মেলি ফোক কৰাটো। আচল বাঁহী মই ফুৱাই নাপালো আজিলৈকে
অ অ এই আচল বাঁহী কোনটো ভাল জানা যোনটো মানে এই লিপচৰ কাৰণে ওঠৰৰ কাৰণে এটা তাতে লগাই দিয়ে সেইটো ভাল এনেই নৰ্মেলি বাঁহীডাল বজলো বৰ টান ফুটো মিলাবলৈ এনে যোনবোৰ প্লাষ্টিকৰ বাঁহী সেইবোৰ মানে ধৰা মিলাবলৈ ভাল
ঠিকেই ঠিকেই
এই বোৰ মানে ধৰা ইজি আছে অলপমান।
আজি এই
উম, কোৱা।
নাই কোৱা, কোৱা তুমি।
এইবাৰ বিহুটো ভাল গ'ল দে আমি গোটেই লগৰ খিনি মিলি কিনে বিহুৰ দল এটা খুলিলো কং চেং
অ হয় নেকি
অ বিহুক অ গং চেং তাৰপৰা সেই গ্ৰুপ মানে বহুত ভাল গ'ল বহুত এনজয় কৰিলো আমি ফূৰ্তি কৰিলো য'ত ত'ত বিহু মাৰি একদম ফুৰিলো গোটেইখিন মিলি একদম পিটি এ চ দি বনাই
কথা পাতি কিন্তু বিহুৰ প্ৰতি আৰু অধিক ভাল পোৱা হৈছে দেই
অ বাৰু ঠিকে আছে দিয়া ন
উ বত পাতিলো বাৰু আজি
অ দিয়া মই তোমাক পিছত কল কৰিম
উম ভালকে থাকিবা দিয়া অ